শুনা পাইছা
অ পাইছোঁ ৰবা তুমি পাইছা ন
অ হয় পাই আছোঁ
কি কৰি আছা এতিয়া
অ এই আছো ৰবা মানে আলহী আহিছিল ঘৰত আলহী তেওঁলোকক মানে অলপ আগত বিদায় দিলো ওচৰৰে অ এই ওচৰৰে মানে এ চাহ তাহ খাই গ'ল আৰু অ ভাত ভাত নাখালে মানে তেওঁলোকে কৈছে বোলে আজি নাখাওঁ পিছত মানে এই চাহ তাহ খোৱাই ভালকৈ মানে সেনেকৈ আৰু বিদায় দিলো আৰু
থাকিয় নাহাল আজি
অ এই তেওঁলোকে বোলে কিবা ক'ৰবাত আজি মানে এই কিবা কাম এটা আছে বিয়া এখন থকা বুলি ক'লে এই কিবা এটা বিশেষ কাৰণ আহিছিল মানে আমাৰ এই মালদত কিবা আলোচনা এটা কৰিব।
অ অ অ তে তুমি তোমালোক দুজনে হ'লা আজি।
অ তাকেইটো আহ
তাতে তুমি তোমালাক দুজনে আমাৰো যা গছ ৰবা এতিয়া বনাব গৈছে।
অ তোমাৰ লগতো দেৰি হয়।
অঁ আমাৰ তিনিটামান বাজিব।
অঁ অঁ
তিনিটা আঢায়টা তিনিটা মানতে খোৱা যায়। ভাতটো তিনটা মানত খোৱা যায় আমাৰ
অ
তোমাক তোমাৰ লগতো সোনকালে হয়।
অ মানে আমি এই আগবেলা ৰাতিপুৱা ভাগত ভাত নাখাওঁ যে। এ এনেকুৱা পাতল আহাৰ খাওঁ সেইবাবে মানে। প্ৰায় ডেৰটা দুটামান বজাতে খাওঁ আৰু
অ দেহতা মই ত খোৱা ন
অ-
অ- বাকী ঠিক আছে ৰবা আজি অলপ এই আজি মই। আহি থাকোতে এটা হাতী, দেখিলো ৰ'বা আজি
অ হাতী,
অ হাতী দেখিলো আজি তাকে ভাবিছো আজি। এই জীৱ জন্তু মানে এইবিলাক ভাল লাগে জন্তু যি
হয় হয়। তাকেইেতো জীৱ -জন্তু মই খুব ভাল পাওঁ এই মই কুকুৰ, পুহিছিলো। দে দেখিলো মানে এই ম ইয়াত এনেইতো মই গৰু এ, নেকুৱা দি ভাল পাওঁ গৰু, ছাগলী, কিন্তু- জানাই নহয় আমাৰ মহানগৰীত ঠাইৰ অভাৱ গতিকে মানে। সেইবোৰ অসুবিধাৰ বাবে মানে এনেকুৱা নোৱাৰো আৰু ইয়াতে সেইবোৰ কৰিব।
তাকেইতো ভালে লাগে আমাৰো আগতে পুহিছিল মানে গৰু পুহিছিল। ছাগলী প ছাগলীও পুহিছিলোঁ। আগতে দুই বাাৰ তিনিবাৰমান
অ এতিয়া নাই নেকি?
এতিয়া নাই এতিয়া গৰুও, নাই ছাগলীও নাই তেনেকে
আচলোকো গাঁৱত বহুত খিনি ঠাই থাকে কৰিব পাৰা।
ঠাই মানে আমাৰ সেনেকুৱা তোমাৰ পো়াৰ ব্যৱস্থা নাই আৰু আমাৰ লাগি সমমাই দিওঁ। আমি সোমাই দিব নোৱাৰো।
অঁ অঁ
আৰু তোমাৰ দুই নম্বৰ কথা মানে এইবিলাক। ইমান এটা হেৰিও নাই তোৰ বৰ মানে ইচ্ছাও কিবা নাযায় দেখোন লাগি থাকিব লাগে।
অ কষ্ট আছে কিন্তু এনেই ধৰা কেতিয়াবা। ভাবো হে আমাৰো এনেকে পুহিব পাৰি ন কিন্তু মানে। তেহতক চ এনেই আনিতো থৈ দিলে নহব চোৱা চিতা কৰিব লাগিব ভালকৈ সময়ত দানা- পানী পৰিচৰ্যা কৰিব লাগিব। গতিকে মানে বহুখিনিয়ি কথা থাকে।
মথা ৰাখে তোমাৰ।
উম।
তাতে এতিয়া মানে তোমাৰ গৰু আগতে আছিল ছাগলীও আছিল তাৰপিছত- ত' যেতিয়াৰ পৰা মানে দেউতা থাকোতে আছিল এতিয়া দেউতা নাই বাৰু।
হয় হয়।
এতিয়া মানে পুহিছিল এতিয়া নাই, এতিয়া মানে তোমাৰ জাগাৰো অভাৱ মানে। এতিয়া চব মানে ঘৰ বিলাকে বনাই পেলালো ন।
উমঁ উমঁ, হয়।
ঘৰ বনালো এইত কিন্তু তেনেকে মানে এতিয়া নাই। কিন্তু গৰু ছাগলী কিন্তু পুহিব পাৰিলে ভাল।
ভাল ভাল ঘৰখনো মানে ভাল লাগে গৰু বা ছাগলী এনেকৈ থাকিলে।
আৰু বোলে গৰু-ছাগলী থকা গৰু থকা গৰু ঘৰত থাকিলে বোলে- ভাল মানে-
মানে এইটো মানে ভগৱানৰ এই গৌ মাতা বুলি আমি- মানে পূজা কৰোঁ যিহেতু হয়। ভাল লাগে মানে পবিত্ৰতা হয় এটা মানে।
ঘৰত মানে হেৰি নহয় বোলে তোমাৰ বিপদ আপদ তেনেকে নাহে। মানে মই কোৱা শুনিছো গৰু থাকিলে বোলে- ঘৰত তেনেকুৱা বিপদ আপদ নাহে, এ মানে আহে- কিছুমান আহে কিন্তু এইটো কোৱা কথা আৰু থাকে- পিনে এটা ঘৰত বোলে হেৰি থাকে আৰু অ'। অ' পজিটিভ ভাই এটা তোমাৰ হেৰি কৰে মানে- কাৰণ কৃষ্ণটো আমাৰ- ভগৱান তেওঁতো গৰু হেৰি কৰিছিল- অহ' বৃন্দাবনত তেনেকে বৃন্দাবনত হেৰি কৰিছিল।
হয় হয়, গৰু চৰাইছিল, উম উম।
তেনেকে কিন্তু ভাল এইবিলাক পুহিব পাৰিলে।
তাকে আৰু এনে যে তুমি মানে জীৱ-জন্তুৰ কথা কলা অ' আদি- আজিকালি মানে কি হৈছে এ বিশেষকৈ আমাৰ ইয়াৰে মানে মহানগৰীত- সেইটো আমি হয়তো শুনি থাকাই নিলাচল পাহাৰ বা এনেকা- পাহাৰবোৰ মানে আজিকালি যিহেতু মানুহবিলাকে কাটি কুটি মানে ধ্বংস কৰি ঘৰ বনায়। সেই তাৰে মানে জীৱ-জন্তু বিলাক এতিয়া মানে ৰাজপথতো মাজে সময়ে ওলাই আহে। এইটো তুমি শুনাই মাজে সময়ে বাতৰিত। সেইটো মানে বহুত এটা মানে দুখ লগা বিষয় দিয়াচোন তেওঁলোকৰ মানে থকা ঠাই বিলাক য- আমি এনেকৈ লৈ লওঁ তেওঁলোকেনো ক'ত যাব।
অ' অ'।
হয় না।
মানে পাৰ পাই থাকো আজিকালি তোমাৰ খবৰ মানে নিউজত হওক- কাবাৰ মুখত তেনেকে- শুনি থাকো মানে পাহাৰ বিলাকৰ পৰা বাঘ হওক তাৰ পিছত তোমাৰ হাতী- তাৰ পিছত তোমাৰ অজগৰ সাপ এইবিলাক এ এতিয়া ৰাস্তাটে ওলাই থাকে দেখোন। শুনিছা ন, শুনিছা নাই? অ' শুনিছা ন? হেল্ল'। শুনি আছা ন? শুনিছা নাই হেল্ল' শুনিছানে? হেল্ল' শুনিছানে? হেল্ল'